হ
হেল্ল'?
স্মিতা কি কৰিছা অফিচত আছানে?
অ', আছো আছো, তুমি?
মই ঘৰতে ৰ'বা গৰম কেনেকুৱা পৰিছে?
এ এ চি টো লগাই বহি থাকিলে ক'ত গৰম গম পাম, দিন ৰাতি অফিচত গ এ চি কিছুমান মানুহে যে ঘৰত যোৱাৰ পিছত কয় আৰু আজি দিনটো ইমান গৰম আছিলে বুজি নাপাওঁ জানানে।
একে হৈছে দিনটো যদি ঘৰত থাকো এ চিৰ ভিতৰত একো গম নাপাওঁ, ৰুমটোৰ ভিতৰৰ পৰা ওলাই নিজৰ দায়িত্ব খিনিটো পালন কৰিবই লাগিব। ল'ৰা স্কুলত থোৱা অনা নিয়া টিউশ্যন, অনা নিয়া সেইবোৰ কৰোঁতে তুমি এক একদম মানে বাৰ বাজি যায় জানা। বাহিৰত ওলালেহে গম পাই গৰমটো অনুভৱ
সেইটো কাৰণে ভিতৰত থকা মানুহ বিলাকে তুমি ইমান গম না
উমঁ' নাপায় আৰু তুমি এনেকুৱা অনুভৱ কৰা নাইনে যে আজি দুই তিনি বছৰৰ পৰা ইমান বেছি গৰম হৈছে
উমঁ' উমঁ' উমঁ' হয়তো হয়, এইটো এ চি নহ'লেও অঁ।
এ চি নহ'লে থাকিব পৰা আছিলো, খিকীখন খুলি থৈ ফেনখন সৰু চলাই পাইছিলো। এতিয়া তুমি একদম দিন ৰাতি তাৰমানে এ চি লাগিব।
অঁ' এতিয়া ধৰা আমি লৈ লৈ এ চি টো লৈ লৈ এটা অভ্যয়াস হৈ গৈছে- ন' তোমাৰ, যে অঁ' সেই গৰমতটো বাৰু নাজানো কি হৈছে কিন্তু অভ্যয়াস হৈ গৈছে আমাৰ এটা। আমি এতিয়া এ চি টো নহ'লে থাকিবই নোৱাৰো যেন বিৰাট গৰম কেইদিনাখন আগতেটো এ চি নোহোৱাকে আছিলো ধৰা মানে। অভ্যয়াস হৈ গৈছে আমি মানে ইমানখি
কিন্তু গৰমটোৰ প্ৰকোপটো বেছি হৈছে বুলিও হৈছেও নোহোৱা নহয়। কাৰণ কিয় মানে এ বাহিৰত বাহিৰৰ পৰিৱেশটোতো তুমি আমি দেখিছোঁ ন' আগতে আমি বাহিৰত গৈছিলোঁ পানী মানে ইমান এতিয়া গ'লে তোমাৰ ঠাণ্ডা পানীৰ বটল এটা লাগিব লগত। নহ'লে তোমাৰ মোৰ বেয়া লাগিব আৰু তোমাৰ কি হৈছে জানানে এ চি, ফেন এনেকে লৈ লৈ মানুহৰ এলাৰ্জি জাতীয় বেমাৰ বেছি হৈছে।
অঁ' তুমি কিন্তু
অঁ' কোৱা?
সৰু ল'ৰা। তোমাৰ ল'ৰা কিন্তু এ চিত তুমি যেতিয়া দিবা ন' তেতিয়া তুমি ৰাতি এখন কিন্তু কাপোৰ উৰাই পেলাই শুৱাই থৈ দিবা। মানে খা অঁ' অঁ' অঁ' দীঘল কাপোৰ কাপোৰ পিন্ধিব লাগিব বুলিয় কয় কিন্তু দীঘল কাপোৰটো পিন্ধাটো সম্ভৱ নহয় দিয়চোন। হাত বন্ধ থকা কিন্তু এখন তুমি এনেকুৱা পাতল কিবা কাপোৰ এখন ল'লে এই মানে সেই এ চিৰ যিটো ঠাণ্ডা সেইটো বুকুত লাগিব দিব নালাগে।
বুকুত লাগিব দিব নালাগে অঁ'।
আহ' তুমি অকমান সময় অঁ' অঁ' চাবা তুমি এঘন্টা মান চলাই চাবা এচিটো।
অঁ' নাই গোটেই ৰাতি এচি মই চলাব নোৱাৰো ঠাণ্ডা লাগি যায়। মই একঘণ্টামান চলাওঁ ৰাতি এচি। আ তাৰপিছত ফেনখন দিওঁ তেনেকৈ শোওঁ গোটেই ৰাতি মানে। আমি বাৰো পাৰো এ সহ্য কৰিব সৰু ল'ৰা -ছোৱালী। ছোৱালী ইমান ঠাণ্ডা সহ্য কৰিব নোৱাৰে ন সিহঁতৰ বেমাৰ হৈ যাব বুলি আৰু নিদিও মোৰ দেউ। তাৰ তোমাৰ দেউতাৰ আজি তোমাৰ আচ মাহ মানে হ'ল দিয়া। এই এলাৰ্জিৰ প্ৰব্লেমটো মাজতে যে বহুত মাহ। বে বৰষুণ দিয়া নাছিল।
আনিছ।
আচমাহ মান বৰষুণ দিয়া নাছিলে তেতিয়াৰ পৰা আৰম্ভ হ'ল এলাৰ্জিৰ প্ৰব্লেমটো। মানে খালি কাহি থাকে কাহি থাকে ইমান ডক্তৰ দেখুৱালো। অঁ কাহ গধূলি হ'লে কাহ। টো বেছিকে মানে ডাষ্ট এলাৰ্জি পলি পলিউশনত থয় আৰু বাহিৰত গ'লে ডক্তৰক।
ত মাস্ক এখন পিন্ধি যাবলৈ দিবা।
ডক্টৰক দেখুৱালোঁ ডক্টৰে মেডিচিন।
কাৰণে কি কি কৰিছাঁ তোমালোকে।
তাকে ডক্টৰে ড। ডক্টৰে তোমাৰ এয়া ইনহেলাৰ দিছে, মেডিচিন দিছে ঔষধ যি। টো দিছে এটা ঔষধ তেতিয়াটো বহুত বেছি হৈ গৈছিলে বেছি হওতে। তোমাৰ আ এণ্টিবায়টিক দিছিলে আৰু তোমাৰ এটা এলাৰ্জিৰ ঔষধ দিছিলে যিটো। টো বন্ধ কৰিব মানা কৰিছে। দেউতাই আৰু আগৰ দিনৰ মানুহ আৰু ঔষধ খাবলৈ বেয়া পায় মোৰ দেউতাৰ মান। মানে ভগৱানৰ কৃপাত একো প্ৰব্লেম নাই। ডায়েবেটিছ উচ্চ অ ৰক্তচাপ একোৱেই নাই।
আগতে যে শংকৰদেৱত পঢ়োতে।
পঢ়োতে অ অ লগ পাইছিলা।
ঠম মনত আছক। অকমান অকমান মানে থবলৈ গৈছিল ন মানে স্কুলত।
ক্ষীন হ'ব পাৰে স্বাস্থ মানে স্বাস্থ্য একো বেমাৰ আজাৰ তেনেকুৱা।
উ উম ক্ষীন হ'লেই যে মানুহজন দুৰ্বল হব সেইটো কথা নহয় কিন্তু।
অঁ সেইটোৱে সেইটোৱে তাৰপিছত এতিয়া সেই ঔষধ খাবলৈ নিবিচাৰে ঔষধ। মাজতে মনে মনে বন্ধ কৰি দিলে এমাহ মান বন্ধ কৰোতেটো। বেছি হৈ গ'ল এলাৰজিটো আ। আকৌ হ'ল আকৌ মই কেইদিনমান আগতে ডক্টৰৰ তাত লৈ গৈছো ডক্টৰে বুজাইছে। আপুনি ঔষধ খোৱাটো একো বেয়া কথা নহয় আপুনি যদি ঔষধ খায় মানুহজনে কষ্ট। কমকে পায় আপুনি খাব ঔষধটো ঔষধটোৱে আপোনাৰ বেয়া নাই। কৰা নহয় বৰঞ্চ ভালহে কৰি আছে আপোনাক। কষ্ট পোৱাৰ পৰা মানে দূৰত ৰাখি আছে সেই অ। তোমাৰ এটা ব্যক্তিগত স্বাস্থ্য স্বাস্থ্য। মানে কেন্দ্ৰই হয় হস্পিটেল অঁ তাতেই দেখুৱাইছোঁ। ডক্টৰজন বহুত ভাল মেডিচিনৰৰে ডক্টৰ অ।
উম তুমি এনে এনে এনে। তোমাৰ সেয়াই ঠাণ্ডা পানী- চানী বেছিকে খাবলৈ নিদিবা।
নাই দেউতাই একেবাৰে ঠাণ্ডা পানী ইউজ নক। কৰে তাৰমানে এতিয়াও তোমাৰ ফেন নলয় বেছি ফেন ল'লে গাৰ বিষ হয়। দেউতা তাৰমানে আগতে।
অ আৰু কিছনা বেছি ঘামিলেও কিন্তু মানুহৰ অসুখ হয় গম পাইছানে তুমি। সেইকাৰণে মানে অ বেছি ঘামিলেও কিন্তু মানুহৰ অসুখ হৈ যায় যে সেই ঘামটো যে তোমাৰ ভিতৰত সোমাই যায় ন সেইটোৰ পৰা কাহ চাহ হ'ব পাৰে
অঁ হয় নেকি
অ অ অ ফেনখন দিবা অকমান অকমান কোমলকে দিবা ধৰা মানে এচি টো নল'লেই হ'ল মানে আৰু মানে
কৰিব দিবা না দেউতাক এই তোমাৰ এই য়োগা প্ৰাণায়ম যে কৰাই কিছুমান
সেইটো কওঁ যানানে দেউতাক দেউতাই একেবাৰে গুৰুত্ব ত্ব নিদিয়ে মইতো তোমাৰ এ এয়া যে ভৰিৰ এক্সাৰচাইজ কিছুমান য়োগাৰ মানে শুই শুইয়ে ভৰিখনৰ এক্সাৰচাইজ যাতে ভৰিৰ জোৰ হয় বা ভৰিখনৰ লগত টো তোমাৰ লাংটোৰ আমাৰ যকৃতৰ টোৰ অ মানে ৰিলেটেড হৈ থাকে কেন মই ভৰিখনৰ একস এক্সেচাইজ অলপ ব্যায়াম দেখুৱাই দিওঁ এ দেউতাই এলাহত নকৰে জানানে আজিকালি মানুহজন তাৰ মানে মই কৰো মই কৰোঁ মই কৰোঁ মায়ে কৰে মায়েতো পুৰা কৰে আ হা
কৰে অ কৰিব দিবা সেইটো সেইবোৰ ফুৰিলেও তোমাৰ ই এতিয়া বয়সৰ পৰা কাহ চৰ্দি হলেওতো দিগদাৰ হব দিয়াচোন হয় নে নহ হয় আৰু মানে আৰু বয়স হ'বলৈ আছে আৰু তুৱা আৰু উম আৰু তোমাৰ কি জানানে ইমান ধূলি মাকতি হৈছে নহয়
সেইটো ডক্টৰে কি কৰিছে ষ্ট্ৰিক্টলি কৈছে যে আপুনি বাহিৰত এতিয়া এইকেইদিন বতাহত নোলাব এই সেই সেই সময়ত বৰষুণ নিদওঁতে একদম আৰু ধূলিৰ পৰা ধৰা তোমাৰ তেতিয়া ডক্তৰ জনে এইটো ইনফৰমেচন দিছে কোনো টেষ্ট চেষ্ট দিয়া নাই দেই সেই এইবিলাক উল্টা পাল্টা টেষ্ট বা মানে দিয়া নাই কৈছে যে বুজাইছে যে আপুনি বাহিৰৰ অভিজ্ঞ বহুত অভিজ্ঞ
নহ'লে আজিকালি কিছুমান ডাক্তৰে তমাৰ এনে টেষ্ট বিলাক লিখি দিব তুমি কৰা তুমি হাজাৰ হাজাৰ টকাৰ পৰি থাকা অ উম
ধূলি মাকতিৰ পৰা দূৰত ৰাখিব নতুনকৈ ৰং কৰা ঘৰ বা এয়া ধূপ ধূনা সেইবিলাকৰ পৰা কিছুদিন দূৰত থাকিব ধূপ ধূনায়ো মানে অঁ সেইবিলাকেও এলাৰ্জিটো বেছি কৰে
অ মই গম পাইছো এইটো কথা যে ধুপ ধুনাৰ পৰাও আহে মানে আমি ভাবোহে ৰুম তো ধূপ অকমান দিলে দিলে ধূলা অকমান এ ধূলা অকমান পবিত্ৰ লাগে পবিত্ৰ লাগে হয় তাৰে উপৰিও মানে এই ধোঁৱটো যোৱাত আৰু যে এই মহৰ ধূপটো নিদিবা গম পাইছা
অঁ মহৰ ধূপটো মানা কৰিছে তোমাৰ আকৌ ফেন এ চি ধৰা এ চিটো আমি চলালোঁ এ চিটো চলাই ৰুমটো ঠাণ্ডা কৰি এতিয়া তে তাক সেনেকৈ থওঁ তাৰমানে তেতিয়াত ইফেক্ট বেছি নকৰে মানে বেছি ক্ষতি নকৰে দেহাটোৰ তেওঁ মেডিচিনটো লৈ আছে কেইদিনমান ল'ব লাগিব সম্পূৰ্ণ নিৰা নিৰ্মূল হ'বৰ কাৰণে অলপ সময় লাগিব কাৰণ এইটো ধৰা এলাৰ্জিৰ প্ৰ প্ৰব্লেমটো অলপ হ ভিতৰৰ পৰা হয়তো আৰু এতিয়া এতিয়া সেই আগৰ নিচিনা দে আমাৰ আমাৰ হ'লে আমি এতিয়া ভিতৰে ভিতৰে নিজে আমি সহ্য কৰি ল'ব পাৰোঁ বা নিজে নিজে অট'মেটিক ঠিকো হৈ যায় আমাৰ কিন্তু দেউ দুতাহঁতৰ এতিয়া বয়স হৈছে দিয়াচোন ইমান সেই উৰ্জা শক্তিটো নাই যে নিজে নিজে ঠিক হৈ যাব।
অহ নোৱাৰিব এতিয়া। কিন্তু সাৱধানতা লৈ থাকিলে আমি নিশ্চয় তেওঁ ভালদৰে থাকিব আৰু মানে।
তাকে তাকে সেই গৰমৰ কাৰণে তোমাৰ সেই মানুহৰ কিমান বেমাৰ হৈছে দেখিছা নে। আজিকালি আগৰ দিনত তোমাৰ গছৰ তলত বহিলে আমি যে
আৰু কিমান জ্বৰ হৈছে তুমি দেখিছানে জ্বৰ কেনেকুৱা হৈছে জ্বৰ আৰু তোমাৰ সে কাহঁ চৰ্দি মানুহৰ ভালে নোহোৱা হৈছে আমাৰ। অহ অফিচৰে বাইদেউ এজনীৰ তোমাৰ জ্বৰ হৈ আজি তিনিদিন মান মাত তে ওলোৱা নাই মানে এতিয়ালৈকে।
আৰু পেটৰ বেমাৰ ইমান মানুহৰ পেট। পেটৰ বেমাৰ হৈছে খালে হজম নহয় মোৰে জানানে কেইদিনমান মানে দুপৰীয়া ভাত অলপ। যদি বেছি খাওঁ পেটতো ফুলি থাকা নিচিনা পাওঁ মই ভাবো মোৰ কিবা লিভাৰৰ প্ৰব্লেমৰ। হ'ল নেকি মই। হয় খালোঁ নাই গেষ্ট্ৰিকৰ টেবলেট মানে মানে হজমটো কমি গৈছে। জানানে আজিকালি আৰু আমি আমি কষ্ট নকৰোঁ ন খোজ না। কাঢ়ো আমি তুমি দৌৰা দৌৰিতে। মানে ব্যস্ততাপূৰ্ণ জীৱন হৈ গৈছে আজিকালি মানুহবিলাকৰ। উম ত' সেইকাৰণে মানে।
ছিলো যে যয়োগাৰ কথাটো সেইটো ঠিকেই আৰু মানে।
অহ ঠিকেই ঠিকেই ঠিকেই। য়োগা কৰি থাকিলে বহুত ভাল বহুত ভাল
তুমিতো কৰা মাজে মাজে।
কৰোঁ কৰোঁ মই প্ৰায়ে কৰোঁ অহ। প্ৰায়ে কৰোঁ মই য়োগা প্ৰাণায়াম য়োগা কৰিবলৈ নোৱাৰিলেও। তোমাৰ প্ৰাণায়ামটো কৰো মই ধৰা গাড়ীত কৰবাত গৈ আছো। ধৰি লোৱা মই গাড়ীত ক'ৰবাত গৈ আছোঁ গৈ থাকিলে। অ গাড়ীত কৰবাট গৈ আছো তেতিয়া মই কি কৰো আৰু অনুলম বিলমটো কৰি কৰি যাই থাকো তাৰমানে তুমি গাড়ীত গৈ থকা সময়খিনি মানে মই ব্যৱহাৰ কৰিছোঁ সদ ব্যৱহাৰ কৰিছোঁ তেনেকুৱা কৰোঁ হুহ উপায় নাই নহয়।
পাৰা।
পাৰোঁ পাৰোঁ গাড়ী চলাব পাৰোঁ কিন্তু এই। আহ আজিকালি আৰু স্কুটিখন ল'লে বেছি। সুবিধা হয় দেখোন স্কুটিখন মানে মটৰ চাইকেলখন ললে লৈ গ'লে মানে কি স্কুটিখন লৈ গ'লে পতক। এ গৈ পায় কৰবাত অহ গাড়ীখন গুৱাহাটীত কিমান যাঁম জট। হয় ন যান জঁট হ'লে তাৰমানে অলপ।
গাড়ীখন চলালেও কি হব তুমিতো গ্লাছ খুলিব নোৱাৰা আজিকালি। গৰমৰ দিনত নোৱাৰা যিটো হাৰত লেতেৰা বিলাক সোমাব তাকৈ তুমি। লগাই থাকিব লাগিব আৰু।
থাকিব লাগিব অহ।
তই এইবিলাক ঠাণ্ডা বস্তুবিলাক খাব পাৰে নে নোৱাৰে নে মোৰ চৰবত তৰবত।
দেউতাই নাখায়েই দিয়া দেউতাই ঠাণ্ডা বস্তু একোৱে নাখায় তুমি দেউতাই তাৰমানে। মানে অলপ অ বাছিয়ে খায় ইমান মানে ইমান বাছি খায়। সেনেকুৱা মানুহৰ বেমাৰ হোৱা বুলি ক'লে। একদম মানে আচৰিতে লাগে একোৱে নাখায় মাংস নাখায়। অ, নেমুৰ চৰ্বত খায় খায় খায়।
নেমু - নেমু খোৱাটো ভাল চাগে?
অঁ ভাল, ভিটামিন চি পালেতো দেহাৰ বহুতখিনি মানে ৰোগ নিয়ন্ত্ৰণ কৰে ন এ দি ভিটামিন চিটো।
নেমুটো দিবা ভাতৰ লগত।
অঁ নেমু - নেমু তাৰপিছত দেউতাই দৈটো নাখায়, দৈটো মানে কাহৰ কাৰণে ভয় কৰে আৰু খাবৰ
অ দিম দৈটো খোৱা ভাল, ডক্তৰে খাব কৈছিলে নে নাই?
ডক্টৰে চব খাব দিছে দেউতাক একো বাচিব মানা কৰিছে। নিজে নাখায়। এই মই কষ্ট পাম, কিবা বেমাৰ হ'লে আৰু মোক ঘৰৰ মানুহ তাৰমানে আ ঘৰৰ ভয় কৰে, মানুহজনে তাৰমানে কি ক'বা আৰু আগত তে আৰু আগৰ দিনৰ কথা বেলেগ আছিল এ
এইবিলাক পুদি বা এইবিলাক যে পুদিনা শাক চাক সেইবিলাকো ভাল কিন্তু দেই
খায়, খায়, খায়, সেইবোৰ খায় সেইবোৰ খায়, শাক চাক খায় এইবিলাক মানে থলুৱা বস তুবোৰ খাই বেছি ভাল পায়, ধৰা তুমি কাচকল কাচকল তাৰপিছত তোমাৰ দেউতাই তাৰমানে মাছ - মাংস সেইবিলাক জাতীয় বস্তুতকে পনীৰ এইবিলাক জাত তীয় বস্তুতকে শাক, তোমাৰ কলফুল কাচকল, পচলা আৰু তুমি অমিতাৰে খাৰ বনাই দিয়া তুমি দেউতাক সেইবোৰ বস্তু খাই ভাল পায়। বহুত ভাল পাই সেইবোৰ বস্তু খায়, সেইবোৰ বস্তু গুণাগুণো বহুত আছে নহ
উম, থেই বিজলীয়া বস্তুটো খালে অলপ বেয়া আৰু কাহ হৈ থাকে আৰু মানে।
এ নাখায় দেউ তাই ভেন্দি - চেন্দি একেবাৰে নাখায়, কচু নাখায় - নাখায় সেইটো নাখায় কচু। অ', ঢেঁকীয়াটো বেয়া ন?
অ ', ঢেঁকীয়াতো অকমান বিজলুৱা টাইপৰ ন মানে।